শুনিছা নাই? হেল্ল। অ শুনিছা নাই?
অ শুনিছানে? অ শুনিছো, তুমি?
অ। এয়া মই সেই আধা শুনিছো আধা নুশুনিছো এনেকুৱা হৈ আহিছে মাতটো। অ' শুনিছানে?
এ শুনিছানে? অ শুনিছো অ শুনিছো।
অ এতিয়া এতিয়া শুনিছো মই।
অ কি কৰি আছিলা? কি কৰি আছিলা?
হেল্ল'?
অ' কি কৰি আছা? শুনিছো, কি কৰি আছা?
এই মোবাইলতে এ কিবা ভিডিঅ' এটা চাই আছিলো, এ মোবাইলটো এনেই চাই আছ ছিলো, এই কিবা ফিল্ম এখন চাবলৈ লৈছিলো, তাৰপিছতে এডভেট টাইজ কিবা কিবি। এ নতুন কে ফিল্ম এখন দিব নহয় এতিয়া তিনি তাৰিখে ৰিলি অ' সেইখনকে চাই আছিলো।
ওলাই আছে তাৰ পাছত সেই সেইখনকে চাই আছিলো অকমান। কেনেকুৱানো বোলো চাবলে এনেই মানে প্ৰম প্ৰম'টো।
কোনে
উমম হেল্ল'
ক'লৈ যাব
শুনিছানে।
চাবলৈ জানো নেজাম চাগে মোবাইলতে দিবই নহয়। হেল্ল'
হলেও আৰু দিব পাৰিবা সোনকালে
অ
মোবাইলত দিয়ে বোলো হলতে চাই আহিব পাৰিবা হেল্ল'।
হেল্ল'। হেল্ল ক হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল